অঁ' হেল্লৌ' হেল্লৌ'
হেল্লৌ'
হেল্লৌ'
তা অঁ'।
শুনিছানে?
শুনিছনে?
শুনিছোঁ কওক, অ' শুনিছো শুনিছো। নেটৱৰ্কটো বেয়া আপোনাৰ।
কি কৰি আছা?
এয়া খোৱাপা উঠি আহিছো, হাঁ।
এতিয়া!
হেল্ল'! অ, ৰাতি শোৱা দেৰি, অ, ৰাতি শুৱা দেৰি। এই, মায়ে মই মানে হেৰি কৰি আছিলোঁ, মোবাইল চাই আছিলোঁ, তাৰপিছতে মায়ে টোপনি অহা নাইকিয়া যে, তাপা
কিয়?
সেইকাৰণে, দেৰি হৈ গ'ল শুৱা। আহ, আহ, হা!
এই কুকুৰৰ মাত আহি আছে, অলপ আতহি
এ, নহয় কুকুৰ মাত, এই মাইক বিচাৰি আহিছে, আমাৰ কুকুৰটো।
মায়ে কিয় টোপনি নাই যোৱা?
এই, কেতিয়াবা মাই হয়য়েই তেনেকুৱা, টোপনি নযানো। আহি আৰু তাতে কালি ইয়া কঁকালৰ বিষ হৈ আছে। সেইটোতো থাকেই আৰু, তাৰপিছতে আকৌ, এই মোবাইলত হেৰি চাই আছিলোঁ, এই কি ভোতৰ কিবা-কিবি আকৌ, ষ্টৰিবিলাক চাই আছিলোঁ। সেয়া চাই থাকোতে দেৰি হৈ গ'লগে, আকৌ ৰাতিপুৱা মায়ে উঠি আকৌ হেৰিয়ালৈ গ'ল।
নাই, নাই, গাখীৰ আনিব আহিছোঁ গাখীৰকণ নি পেলাই খামগে, এই আজি সকামো আছে ওচৰতে।
ক'লে।
হা! হেল্ল'!
হেল্ল'! হেল্ল'!
হেল্ল'! হেল্ল'!
ভাত বনোৱা নাই?
ভাত নাই বনোৱা। হা!
এই নেটৱৰ্কটো নাই।
সকাম আছে, মই শুনি আছো।
এই
মই শুনি আছো।
ওচ অ, এই ওচৰৰ কাকা এটা মৰা। কালি ইটো পিতেকৰ ঘৰত পাতিলে, মাতিছিলে, তাৰপিছত আজি আকৌ ইয়াত পাতিছে।
মায়ে আকৌ মাটিৰ খাজানা পইচা আনিবলৈ গৈছিলে। হেল্ল'! নেটওৰ্কটো বেয়া, হেল্ল'? হেল্ল'? মাতটো আহা নাই নেটৱৰ্ক পোৱা জেগাত আহ, কি হৈছে?
নেটৱৰ্ক পোৱা জেগালে আহ চোন।
মই নেটৱৰ্ক পোৱা জেগাতে আছো, মাততো কি নাহে আক।
ভোজ আছে নেকি বোলো।
ভোজে আছে চাগে নাজানো, এয়া ডাঙৰ মানুহ মাতিছে।
ভাত, ঘৰত ভাত বনোৱা হবনে নাই?
নবনাও ভাত।
হা?
নবনাও বৰতীয়া খাই আছোঁ ৰাতি আকৌ কেনেকে ভাত বনাম, এতিয়া।
দিনত ভাত খোৱা নহয় মানে?
উহু, মায়ে নাখায় আৰু কি বুলি ভাত খাম। কালি ভোজলে গৈছ ভাত খোৱা নাই নহয়।
তেল। তেল, নিমখো, তেল চেলো খোৱা নাই নে পি‍ঁয়াজ, তেল।
নাই। কালি হেৰি ভাত এইটো বইল ভাত। খালী আৰু তাতে বুট দিয়া হয় হয় আৰু। তাৰ বাদে এই চাটনিকণ বনালে, চাটনিকণত জলকীয়া অকণ দিয়া হয়। তাৰবাদে আৰু একো নিদিয়ে। তেনেকে ভাইটি শুই আছে।
উঠাই নিদি।
নাই।
সিও শুই আছে, মোবাইল নাই যে।
উম' কিয় কালি ভাল কৰিবলৈ যোৱা নাছিল জানো।
গৈছিলোঁ সেইয়া সেই যোনটো মোবাইলটোৰ। ডিছপ্লেখন সেইখন আজি আনি পেলাই লগাবহে। এনে বেলেগ আছে, কিন্তু লগালে কি হ'ব দুদিনমান চলিব। নিজে নিজে অফ হৈ যাব, হেৰি হৈ যাব সেইটো কাৰণে কালি নলগালোঁ। যদি তেনেকুৱা হয় আৰু লগাইনো কি লাভ আছে। নলগালোঁ।
মায়ে কি কৰি আছে।
মায়ে এইমাত্ৰ আহি পাইছেহি, পাই লৈ গাখীৰ নিবলৈ গৈছে। ময়ো গৈছিলোঁ এইয়া ধুনুক লৈ পেলাই আমাৰ।
এতিয়া হেৰিয়া ইয়ালে আহা কি হ'ব, কেতিয়া হ'ব?
আকৌ বোলে হেৰি সকাম আছে বোলে তহঁতৰ? সকামলে আহিবি বোলে, তই সকামালে আহিবি বোলে আকৌ।
সকামলে যোৱাটো তেনেকে হয় নহয় নাজানো, হ'লেও ভোজৰ দিনাহে হ'ব।
তেতিয়াহ'লে। যদিও যাওঁ আকৌ আমি কেনে তহঁতি আহ থাক আমি কি কৰিম তাত।
দুজনী যদি থাকিব পাৰ। দুদিনৰ কাৰণে ত আমি গৈ আহিব পাৰিম তহঁত।
পাৰাত পাৰিম থাকিব সেইখিনিত সেইখিনিততো একো হেৰি নাই।
কি?
একোতো ভেজালো নাই একো।
একো বেজাল নাই খালি হাঁহ খিনি উঠোৱা কৰা খিনিহে কৰিব লাগিব যে।
শিকাই দিলে কৰিব পাৰিম ছাগে।
সেইটো কথা পাৰা যায় তেনেহ'লে মই কথা পাতিব লাগিব। কথা পাতিব লাগিব যদি পাৰা যায় আমি দুদিনৰ কাৰণে তেনেহলে হ'লে কাইলৈ পঢ়িলে মানে গুচি আহিব লাগিব।
তাকে আপুনি পাতিব পাতিলে জনাব। সেয়া তেতিয়া তাইতো যোৱা কথা কৈয়ে আছে। তেতিয়া মই চিন্তা কৰি আছোঁ যদি। মাই আমাৰ টো মাইয়ে গ'লে বাৰু ইমান টেনশন নাই কাৰণ। আইতা আছে।
নহয় এতিয়া হেৰিয়া উম এইটো কি বুলি কয়। ইয়াত থাকি থাকিব পৰা যাব যাব নযাওঁ অকলে পাৰিবি নে নাই।
কিয় নোৱাৰিম। চাৰিও চাইডে হেৰি মাৰ কি হয় ভয় ইয়াতে অকলে যেতিয়া থাকিব পাৰোঁ তাত আৰু কিনো।
চকিদাৰ আহেই কিন্তু সেই ৰাতিপুৱা সময়ত দানা দিব লাগিবে। থাকিব আৰু অ সন্ধিয়া সময়ত দানা দিব লাগিব।
ৰাতিপুৱা কেইটা বজাত দানা দিব লাগে।
এ ৰাতিপুৱা। চাৰেটা চাৰেটা নটাৰ ভিতৰত।
উম মই মই।
নহয় ৰাতিপুৱা উঠি পেলাই যায় ৰাতিপুৱা সো পুুতুক। একে সোনকালে ছয়ট মান বজাত যদি উঠা যায়।
উম।
ছটা সাত। এ চাইলে শাকখিনি প্ৰথম।
উম।
চৰাইৰ পিছত হে নটামান বজাত যদি ভাতকেইটা ভাত বহাই লোৱাৰ পিছত। ধান আৰু ভাত মিক্স কৰি বাল্টিখন আনি। পেলাই সিহঁতক সেই তাত দি দিব লাগিব।
উম।
সিহঁতক তাত দিয় পিছত সহঁতে খাব নহয় খাই লৈ আকৌ পানী দিনটো চৰি থাকিব। তাৰপাছতে সন্ধিয়া চাই পাঁচ। এটা মান বজাত পাঁচটা চাৰে পাঁচটা মান বজাত আকৌ এবাৰ তেনেকে দিব লাগিব সিমানেই তাৰ পাছত হেহত সোমাই যাব নহয়। সোমাই যোৱাৰ পিছতে তলা মাৰি দিব পাৰি।
তাকেতো ৰাতিুৱা ছটা বজাৰ পা পানীটে চৰি থাকিব।
অঁ ছটা বজাৰ পৰা সেই নটা বজাত ভাত খাওঁতে এবাৰ খাই যাবহি।
তিহঁতে আকৌ যদি ক'ৰবালে গুচি যায়।
নাযায় কলো কো নাযায় পানীতে চৰি থাকে। এতিয়া সেইখিনি এতিয়া পাওঁ নে নোৱাও সেইটোহে কথা যদি পাৰওঁ আমি দুদিনৰ কাৰণে ঘৰত হ'লেও। এ মামাপা দুদ ঘৰত হ'লেও দুদিন থাকি আহিব পৰা যাব।
উম। চেমটোটোতকৈ বহুত কম দে তেতিয়াহ'লে হে হ'ব লগীয়া দায়িত্ব।
উম নহয় কিন্তু হাঁহ পোৱালি সে পানীৰ পৰা উঠাবলৈ হ'লে সিহঁতে সিফালে সিফালে দৌৰে তেতিয়া লদী চপৰা মাৰিব লাগে লদি চপৰা মাৰিলে তেতিয়া স উঠে আৰু। অ লদী চপৰা মাৰি এ হেইকেইটা উঠাৰ পিছত সেই নেট খনৰ ভিতৰলৈ সোমাই যায় যে তাৰ পাছত নেটখন আগবঢ়াই ব পুহি দিলেই সিহঁতে নিজে গঁৰা়লতে সোমাই আৰু তেতিয়া এ আহিলে তেতিয়া দেখ দেখাই দিব পাৰ যদি তলত প আহে পানীত আৰু যদি বোলে নাই ল'ব নোৱাৰিম দায়িত্ব তেনেকে হয় ভালে আৰু আৰু অ
নেটৱৰ্ক নাই
তুমি দেৰিকে আহিব লাগিব তহত বুলি আৰু যদি দায়িত্ব লব নোৱাৰা তেনেহ'লে আৰু দেৰিকে আহিব লাগিব অ আকৌ বোলে আমি ইমান সোনকালে উঠিব নোৱাৰো কিবা নোৱাৰো তেনেকে কৰিলে নহব
মই সোনকালে উঠো মই সোনকালে সেইকেইদিনতহে মই দেৰিকেই উঠিছো
তাকে ছ ছটা বজাতে হওক বা ছটা বজাতে হওক যিমান সোনকালে সাৰ নাপোৱা পাঁচটা হওক ছটা হওক বা চাৰে ছটা হওক সাৰ পালে আহি তলাটো খুলি দিলে সিহত পানী চৰীয়ে থাকিব তাৰ পিছত গৈ পেলাই আকৌ চাৰে ন মান বজাত আকৌ শুবই পাৰে চোন
সেইটোৱে আমাৰ ইহঁত কেইটাত কে তো বহুত হেৰি কমেই
উম
উম আমাৰ ভা আমাৰ ভাটৌ পোৱালিটোক খোৱাই দিব লাগে ৰাতিপুৱা দুপৰীয়া সন্ধিয়া
হিজৰা যায় আৰু
তাইতো ঠেং দাঙিয়ে আছে যাওঁ যাওঁ কে
অ তেতিয়া মই কথাটো পাতি ল'ম কি হয় হ'লে তেতিয়া আমি দুদিন তিনদিনৰ কাৰণে আমি থাকাকে কে যাব পাৰিম বহুত দিন যোৱাও নাই কতো
উম
তাৰপাছত আমি আহিম আৰু তেতিয়া অলপ দিন থাকিবি তঁহত এতিয়া একো কাম নাই নহয় বেলেগ
উম
হয় হা
অ তাকে বস্তু টো বস্তু বিলাক খোৱা বস্তু হওক কিবা বস্তু হেই বস্তুখিনি উলিয়াই বাকী বস্তু সস্তুবিলাক ধুনীয়াকে সোমোৱাই কৰি তলা চলা মাৰি আহিলেই হ'ল এইবিলাক চাই ফুৰিবলৈ নোৱাৰো যিয়ে নাথাকক পাৰ্চনেল বস্তু কিছুমান থাকিব পাৰে ন সেইবিলাক কেনেকে চকু মাৰি ফুৰিম আৰু অভি ও আমাৰ এই অভি ও যোৱাৰ কথা কৈছিলে জানো মাতিছিলে নেকি
এতিয়া মাতিছিলো গাৱৰ মানুহৰ মাজতে আৰু হেৰি নহয় সিহঁতৰ এক আগষ্ট এক তাৰিখৰ পা স্কুল বহিব এতিয়া তহঁত দুদিনমান থকাকে আহিব পাৰিবি, সি আহিলে টো নোৱাৰিবি স্কুল থাকিব উৎপাত কৰি থাকিব, হ'ব দে মাত আহা নাই পিছত কৰিম। ৰাখো দে।
অ'।